হেল্ল',
হেল্ল'।
অ' ক?
কি কৰি আছা?
বাগৰ দি আছো।
কিয় বাগাৰ দি আছা? কাম নাই নেকি?
নাই। ঘৰতে কাম কৰিলো এতিয়া কাম নাই বাগাৰ দি আছো।
হয় নেকি?
উম। তই কি কৰি আছা?
উম,
তই কি কৰি আছা? হ'ম হেল্ল'।
গেছ শেষ হৈছে না গেছ নিব আহিছো।
গেছ, কত?
ৰাস্তাত।
ৰাস্তাত অ' মই এনকে মাট দিয়াতে গেলে নেকি?
নাই বা মাতি ইয়াত এই গৰমত মাটিয়ে যাবা পাৰি নেকি?
কিয় পাৰি।
নৰি যাবা। গৰম লাগে গৰম।
গৰমতটো লাগবই গৰমৰ দিন।
উম, গৰমৰ দিনত ঠাণ্ডা লাগিবা লাগে।
ঠাণ্ডা লাগিব না।
উম।
মই ইয়াটো ভাবিলো ক'তবা গেলি নেকি?
কত যাম কাম চামেই নাই কিছো।
কিবা কাম ওলাবও পাৰে।
নাই কাম কত কাম ওলাব। খাৱা ঘোমোৱা এইতা আইগিলা কাম
উম, নহলে আজি আঞ্জাভাত হোৱা নাই।
উম, সানঞ্জা কটামান নহয় এতিয়া দেৰি আছে। ম ভাৰতত বানাবো।
বাৰটাত বনাব দুটাত খাব নেকি?
উম, দুটা আহেইটা তিনিটা এতিয়া ঠিক নাই আমাৰ।
তিনটা ভোক নালাগে ইমান টাইম?
ভোক লাগে ভোক লাগিলে আমি কিবা কিবি খাই থাকিবা লাগে না।
ভালে,
ওহোঁক ভাত নাখাওঁ আৰু চাহ খাম উ
চাহ কি এইবাৰ খা কচোন ক? চাহ দিনত কেইবা খোৱা
ৰাতিপুৱা একবাৰ, দহটা বজাত একবাৰ,
আৰু
ভাৰতাত এয়া চাই কৈছে তো
তিনিিবাৰ হ
অকাৰ
চায়ে খাই থাকা নকি তিনিটাই
তিনিটা চৈ বাৰ
দিনত পাঁচ ছয়বাৰ মান হ'ব না
উম হয় হয় চ
ইমান চাহ খাওঁ ভাল লাগে ইমান চাহ ভাল পোৱা
উম মই ভাল নাপাওঁ কিন্তু ঘৰত ভাল পাই না
উ উম উম চা চা চা মই হলেও ভাল নাপালে মাহ হল খাই ৰাতি হা
ভাতে ভাল
আহ ভাতে মেইন
উম
আমাৰ হতে হ'ব ম নহয়
উম নাযাবই চাহ খাই থাকা
তাতে আৰু গৰম
গৰমত আৰু চাহ গৰম গৰম
অ উ
ললি গেছ
উম নাই আগুৱ যা হম ডেলিভাৰ
বুক কৰিছা হা
বহত কছে গ
আজিকালি কিমান কা লয়
নৈ বন চাৰে নশ ন নশ ষাঠি লৈ হমদেলিভাৰী
অ মই সিদিনা কাৰোবাৰ মুখত শুনা পালো সোতৰশ টকা হলে
উম সিলা এনে কব সতশটকা
এনেই মিছা
উম
নাই কিতয়া ভোক নাথাকা কি জানে নেকি এক কি না কিজানি
কিনি নিলেতো লবোই বেছি
বুক কৰা কিজ দিলেও কিজানি হ'ব পাৰে দাম
উম
আমাৰো ভৰাবা লাগব এটা চিলিণ্ডাৰ খালী আছে
কিয় ভৰাব লাগে এতিয়া
কিমান আৰু চুকাত বনাবি সতে ৰাতিপুৱা মই বনাম না
উম আছা যে
চুকাত কিমান বানাবি মইহে জানো কিমান ঘৰ লাগে,
উম। গৰমটো লাগিবই।
জুইৰ ওচৰত বহি থাকো।
পূজা
পইচাটো বাচিব তথাপিও। ইমান আৰু গৰম সহ্য কৰিম।
উম। আজি যাবি ৰ'দ দিছে না বেলাভেতি ফিল্ডত।
নাযাওঁ নেকি কম্পিউটাৰতে যাওঁ নেকি?
উম এক বছৰ আৰু একদিন যাবি কম্পিউটাৰ।
কম্পিউটাৰ মানে শেষ হৈছে এনেই যাওঁ আ কোনোবা এদিন যাব। মা যাবই নেদেয়ে এনেই এনেই কিয় যাম সেইকাৰণে নাযাম।
উম।
চাৰ্টিফিকেট দিছে।
উম।
চাৰ্টিফিকেট দিছে যদি যাব লাগে দে।
এ একচেলটা অলপ ৰিভাইচেল হ'ল।
উম ৰিফাজ নহয় এ মানুহ চাব যাম আমি।
মানুহ নাথাকে তাতে এটা আমি ছোৱালীকেইটাই থাকোঁ।
ৰাধা মাৰিবা।
ক'ত যাম নহ'লে কচোন ক' আবেলি ফিল্ডতে যাবা লাগব।
উম, যাবি ক'ত যোৱা।
যাম হা আবেলি ফিল্ডত পানী নুপুৰিলে।
উম, যাবি সজি কৈছো নাযাবি।
উহ। পানী নপৰলেহে যাম দে। আজি ৰাতিপুৱা দৌৰা নাই নহয়, দৌৰিবা লাগব'।
উম, নালাগে দৌৰি কি হ'ব।
দৌৰি কিবা হয় এখন। দৌৰিবা এখন কি হয়?
উম। খালি ডলডিয়ে হ'ব না।
অহ।
কিতাপ গিলা লাৰবাই নালগে।
মোৰ ভাগৰটা তই পঢ়বি।
উম।
কৰিলে হ'লে এটা ভালে আছিল।
অহ। তই বৰা আৰু কি কচু ক'।
মই ইমান
মোৰ ভাগটোও অলপ। বিশেষকে মেথছ কেইটা
উম'
জানা যদিও অলপ শিকায় দিবিও মোক।
নাই মোৰ মনে নাই পবা আৰু এইকাৰণতে প সাত দিছো ন পঢ়া মন থাকিলেতো পঢ়িলোঁ হয়েই।
তথাপিতো গন্দিতাত অলপ ভাল কিজানিলো
উম 'ভাল, বহুত ভাল
ক্লাছ কৰা, ক্লাবত ক্লাছ কৰিব গেলে মই আৰু পাহৰি কি কয়, ইংলিছত মই বুজিয়ে নাপাওঁ। নাপা
উ' দে মোক মানে অসমীয়াত ক'বা।
অ' পিছতহে গম পালো এইচি এম আৰু এল চি এম পিছতহে গম পালো। অ' লখাব
আৰুক এখিনি ক'বা লাগিব আচ্ছামেষ্ট কোৱা, সেইটোতো আৰু ইংলিছত পঢ়া মানুহ নাই।
বেছি কৰে এই চি এম এল চি এম আগতে কোনো দিন শুনাই নাছিলো।
উ শুনা নাই, এতিয়া এয়া কথা নেকি সেইটো আমি খোৱা আগতে শুনিছো আমিচোন সৰুপৰাই শুনছো এল চাম এ
শুনিবিয়ে,
এতিয়া আৰু নশুনা কথা নেকি
শুনা নাই দে মই কৈছে কিজানি মই শুনা নাই। নাই
উম'
এইবাৰ ক্লাবত প্ৰথম শুনিছোঁ। ৱাহ, এখন গা পা ধুই ক্ৰুচটৰ কামটা অলপ কমপ্লিট কৰিব লাগিব
উম, বানৰ বজাৰতে বোলে হাত কাপোৰ আৰু কি কৰিবি।
কাই কৈছে তক
এ কোৱা মানুহ আছে নেকি শুনা পালো দেখা পালো
তই ক'ত দেখা পাবি ক পইচে আহিবচোন কোৱা
কুইছে কোৱা মানুহ অভাৱ আছে নেকি
অ এনেকে কৈছে কিজানি
উ বৈনীয়েৰ কথা কলে কব।
নকয়
গল্প কৰি আছে কি জানি শুনছা
ভয় নালাগে নেকি?
নাই কোৱা বেলেগে কৈছে শুনা পাইছোঁ। চাইবা ক কৈছে কিবা নাম গৈছিল না।
এ তোহাৰ ফিল্লৰ কাইৰে গৈছে।
মামি গৈছে কিমান মানুহ গৈছে মানুহৰ অভাৱ আছে নেকি।
বিপ্লৱ আৰু কি নাম আছিল?
বৰষা?
উম।
আৰু কি নাম আছিল?
অৰ্জুন, মানি।
অৰ্জুন তোহাৰ ফালৰ নিকি সি হিদাবাদীৰৰ?
উম।
ঔ। জয়দেৱে ভাল জানে বনাব।
জানবৈ। গাৰ দি এ তাৰে